হেল্ল' অহ। কি কৰিছা।
মই এনেই বহি আছিলো তুমি।
ময়ো এনেই, ভাত পানী খালা।
অ মই খালো ৰবা তুমি।
খাজো দিয়া।
কিহেৰে খালা, মই খালো, কি খালা। খলা
তোমাৰ, দালি ভাত নেমু আৰু ভাজি তুমি।
অঁ আমাৰ আজি মাংস আছিলে বা।
অঁ অঁ।
সেনেকে আৰু। তুমি খোৱা নাই এতিয়ালৈকে।
কি কৈছা।
হোৱা নাই বোলো, টোপনি মৰা নাই।
না ইমান গৰম পৰিছে, তুমি।
ময়ো বহি আছো।
গৰম উঠিছে নে নাই।
অঁ আমাৰ ইফালো তো এইকেইদিন বৰষুণ দি আছিলে, আজি বহুত গৰম পৰিছে তোমালোকৰ ফালে।
আমাক কালি বৰষুণ দিছিলে নেকি দেই, তাৰপিছত আজি কিন্তু বহুত গৰম পৰিছে আজি বেছি গৰমটো পৰিছে সেইকেইদিনতকৈ।
উম গৰম কিন্তু বাঢ়ি গৈ আছে, মোৰ কলেজ নাই। তোমাৰ।
মোৰ যোৱাই নাই কলেজ।
অঁ ভালেই দেখোন।
একো ভাল নহয় পঢ়াই হোৱা নাই গৰমৰ কলেজে যাব পৰা নাই মই বাৰু।
উম বহুত গৰম পৰিছে আৰু তাতে, বাছত যাবলৈ যে বহুত অসুবিধা হয়।
এই তুমি বাছত অহা যোৱা কৰা ন।
নাই নাই মোৰ কলেজ কমপ্লিট হৈছে তোমাৰ।
মই তোমাৰ ইলেভেন।
অঁ ঠিকে আছে, অঁ তুমি হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছা।
অ সটো পঢ়া গৰমত পঢ়িব মন মনেই নাযায় পঢ়া গৈ পেলাই কোনোবা খিনি পাইগৈ।
তুমি পিছে চচিয়েল মেডিয়া ইউজ কৰা নে নকৰা?
কৰো কৰো, তুমি?
মইয়ো কৰো, তুমি চবতকে বেছি কোনটো কৰা?
মই তোমাৰ, বেছিভাগতো ইনষ্টাই ইউজ কৰোঁ দেই ৰাতিপুৱা পৰা ৰাতিলৈকে, তুমি?
বেছিভাগ ইউটিউব টো চলে। ইনষ্টাগ্ৰামো চলে। কিন্তু মই ইনচ ইনষ্টাগ্ৰামত টাইম মেনেজমেণ্ট কৰি থৈছোঁ, বেছি চলাব নোৱাৰোঁ এটা টাইমৰ পাছত নিজেই নিজেই চলাব নোৱাৰা কৰি থৈ দিছোঁ মানে, নহ'লে ৰীলবোৰ স্ক্ৰ'ল কৰি থাকোঁতে কেতিয়া টাইম যায়, কেতিয়া নেট ফিনিচ হয়, মই নিজেই গম নাপাওঁ।
সেইটো হয় কেনেকৈ কৰা ন?, মই কৰিব পাৰি নেকি তেনেকে?
অঁ পাৰি, অঁ এটা এপ্ছ থাকে মই তোমাক কৈ দিম দিয়া। হেই এপ্ছটো মানে তেনেকে মই টাইম মেনেজ কৰি থৈছোঁ যে মই ইমান আৱাৰ্চ হে ইউজ কৰিম, ইনষ্টাটো, ফেচবুকটো, তাৰপিছত আৰু নকৰো।
ঠিকে আছে তোমাৰ এইটো কি বুলি কয় যে, এই তোমাৰ ডাটা ছেভ কৰাছে নেকি? মানে ইনষ্টাতটো বহুত ডাটা যায় ন, জোখতকৈ বেছিয়ে ডাটা যায়। এতিয়া যদি মই এটা ৰিল চাইডো, মানে কেইটামান যদি চাৰিটা পাচ ৰিল চাইডো, পচিছ জিবি গুচিয়ে যায় ন? তুমি এনেকুৱা কিবা আ যে নেটটো ছেভ কৰি ৰাখিব পাৰা।
নেট চেভ কৰিব পৰা মই নাজানো দেই, মই কেৱল ইউজটো কমাইছোঁ, সেইটো মই জানোঁ আৰু।
থিকেই আছে, ফেচবুকটো মানে ইউছ নকৰোঁ দেই নিদিয়ে মানে ইমান, ফেচবুক!
আজি কালি ল'ৰা ছোৱালীখিনিও এনেও বেছি ফেচবুক ইউজ নকৰে ইনষ্টাগ্ৰাম হে বেছি ইউজ কৰে ন? ইনষ্টাগ্ৰামত কিবা পইচাও পাই চাগে ন?
পইচা পাই অ, তোমাৰ যদি ফল'ৱাৰ্ছ ধেৰ থাকে দেন তোমাৰ কিবা এটা পাৰ্ছনেল বৰ্ড এইবিলাকত যদি ভাল ভাল এটা ভিও আহে ন ক'লাবৰচেন কৰিব পাৰা তোমাৰ বেনবিলাকৰ লগত। দেন কিবা কিবি, সেই লগত আক' মানে পইচা পায় বোলে তাত।
তুমি পাই পাইছানে?
মইতো তেনেকে কৰা নাই, কিবা ছেটিংছত গৈ পেলাই বোলে কিবা কিবি হেৰি কৰিব লাগে, তাৰপিছত কিবা কিবি ধেৰ কিবা কিবি কৰিব লাগে, তাৰপিছতে পইচাটো পায় মানে মোক বায়ে কৰিছিলে কিন্তু মানে কিবা কিবি ধেৰ কৰিব লাগে বোলে, তাৰ পিছত নকৰিলে আৰু এইবিলাক। ইমান
অ কিন্তু ইনষ্টাগ্ৰামত বোলে ডাইৰেক্ট পাই পই তাতো কিন্তু ফেচবুক ইনষ্টাগ্ৰা ইন্চ কি! ইউটিউবত বোলে ডাইৰেক্ট পাই পইচাটো কিন্তু ফেচবুক বা ইনাগ্ৰামত ডাইৰেক্ট নাপায়গে বোলে।
অ ডাইৰেক্ট নাপায়, ইউটিউবত ইউটিউবত ডাইৰেক্ট পায় ন পইচাটো?
অ মোৰ লগৰ এজনৰ ইউটিউব চেনেল আছে সি কৈছিলে মানে কথাটো যে অঁ ইউটিউবত বোলে ডাইৰেক্ট পাই পইচাটো কোনো মানে হেৰি নাথাকে আৰু প্ৰব্লেম নাথাকে কিন্তু ইনষ্টাগ্ৰাম বা ফেচবুকত পাবলে অকনমান অ এয়া বোলে।
প্ৰব্লেম অঁ বাৰু প্ৰব্লেম হয় দেই মানে মোৰ বায়ে ফলুৱাচ ভাল আছিলে ন তাই, দেন তাই মানে তোমাক হেৰি মোক ময়ে কৈছিলো বোলো হেৰি তই বোলো পইচা কব পাৰ ত দেখ ফুল বাছিব লাইকো মানে ভাল আহে ন ত খেতি চাবত মই ক'লো তেত মানে ঢেঁক, কিবা -কিবি বোলে কৰিব লাগে। ছেটিংচ ত গৈ মানে ইমান নাজানো আৰু যদি যিতি টিপ খাই দিয়ে। একাঁউনো কৰি বোলে হেৰিও, গ'ল আৰু,
অহ ', আজিকালি টো বহুত হেক হয়, আজিকালিটো তোমাৰ ধৰা ইনষ্টাগ্ৰামত এদবোৰ আহি থাকে যে, কাপোৰবোৰ ইমান কম - কম দামত দিয়ে নাইন্তি - নাইনত কুৰ্তিবোৰ দেখাই থাকে তাতে তুমি ক্লিক কৰি দিবা, তোমাৰ গোটেই একাউণ্ট হেক।
অহ ', অহ', সেয়া বিশ্বাসে কৰিব নালাগে। আৰু চাবাচোন এতিয়া ইনষ্ট্ৰাগ্ৰা,
হেল্ল',
হেল্ল',
অহ ', কোৱা।
এনে তুমি এনেকুৱা পাইছা নে যে, ইনষ্টাগ্ৰামতটো আজিকালি এনেকুৱা হৈছে তুমি চাগে পাইছা দেই, কেতিয়াবা কোনোবা- -কোনবা যে একাউণ্ট নোহোৱা হৈ যায়। ডিচ-পেজ- ইজ নট অভেলেবল এনেকে দেখুৱাই দিয়ে। এ',
উম', মোৰে হৈছিলে এবাৰ।
তোমাৰো হৈছে?
মানে মই বুৰ্বক কামে কৰিলো। মানে নাইণ্টি নাইন, খুব ধুনীয়া- ধুনীয়া কুৰ্তা দেখিলোঁ কম দামত, মই ভাবিলোঁ কিনিব পাৰি নেকি, মই অৰ্ডাৰ হেই কৰি দিলোঁ, মানে ক্লিক কৰি দিলোঁ একাউণ্টতো হেক হৈ গল।
এ', কি কোৱা, -
তাৰ পিছত কিন্তু এতিয়া আকৌ ৰিকভাৰ হৈ গৈছে। আকৌ মোৰ এনেকুৱা হৈ পাইছে যে, মোৰ একাউণ্টটো, আৰু এটা মোৰ নামেৰে বেলেগ এ, '- একাউণ্ট যে বনাই। ফেক একাউন্ট, তেনেকুৱা টাইপো কৰিছিলে। তাৰ এ', ৰিপৰ্ট মাৰি -মাৰি - মাৰি -মাৰি সেইটোৱে, কাম নকৰা কৰি দিলো।
এ', ন', চাবাচোন চচিয়েল- মিডিয়াত কিন্তু এটা চাইডে ভাল আকৌ এটা চাইডে বেয়াও কিন্তু দেই।
বহুত বেয়া আছে, ভালতকে কিন্তু বহুত বেয়া আছে।
সেইটো হয় কিন্তু দেই, কাৰণ এতিয়া- -এতিয়াতো কিমান এ-আই- চে- আই ওলাইছে হয়নে নহয়? ক', - কাৰ ফটো কি লগাই, - কৰি দি দিব আৰু আজিকালি চচিয়েল- -মিডিয়া এনেকুৱা সৰু কথা এটা মানে গৈ- -গৈকে ডাঙৰ হৈ যায়গে।
অ', ভাইৰেল হ'বলৈ তোমাৰ বেছি টাইম নালাগে চচিয়েল -মিডিয়াত।
অ', বেয়া বস্তু ভাইৰেল হবলৈ বেছি টাইম নালাগে। পুটুককে হৈ যাবা। কিন্তু চাবচোন, অ', -ক- ক তা, কোৱা- কোৱা একো নাই কোৱা?
নহই এ- আই- দি যে কলা, এ- আই- দি টো আৰু প্ৰব্লেম হয় আজি কালি। কিমান বেয়া মানে বস্তু ভাইৰেল হৈছে মানুহৰ, পলিচ কেছ দি লাষ্টত হে গম পায় যে এইটো এ- আই- হয়।
কিন্তু লাভটো কি হয় কোৱা? ছোৱালীজনী যদি হেৰি হোৱাৰ পিছতে আৰু,
অহ ', বদনাম হৈ যায়।
অ', সেইটো পিছতে আৰু যি পইছে সেইটো লাভেই নাই, এইবিলাক সঁচা কথাটো কবলৈ গলে ন', বন্ধ কৰি দিব লাগে এ- আইটো।
এ- আই-টো বন্ধ কৰিব নোৱাৰি। ভালে কেইটা এটা সীমালৈকে আহিয়ে গৈছে তুমি বন্ধ কৰিব নোৱাৰা এতিয়া এয়াই। এ আই বন্ধ সেই। ফাৰ্ষ ষ্টেজতে কৰিব লাগিছিল, এতিয়া তুমি একদম নোৱাৰা। এ আই অবিহনে মানে আমিহে চলি আছো বহুত কামতে তথাপি আজি কালি আমি ছেট জি পি টি ইউজ কৰো, কিবা এটা কুৱেচন নোৱাৰিলে আমি চেট জি পি টি চাও, কিতাপ খন খোলাৰ আগতে তুমি কৰা নে নকৰা নাজানো? মই কিন্তু কৰো।
মই এ এ আই মিটাত কৰোঁ এ আই মি চাট জিপিটি নকৰোঁ বাৰু কিন্তু চাত জীপিতি মানে ফটো চটো বনাও আও কিবা কিবি।
এয়া তুমি যে ফটোখন দি দিলা সেইটোয়ে বহুত বেয়া কথা। দিবই নালাগে।
বেয়া ন?
অ' সিহতে কাপোৰৰ তলত কি আছে সেইটোও স্কেন কৰি লয়।
কি কোৱা? চচিয়েল মিডিয়া মানে যিমান, অ' চচিয়েল মিডিয়াত যিমান ভাল সিমান বহুত বেয়া ন'?
অ' তুমি এ আইত কেতিয়াও মানে ফটো নবনাবা মানে বহুত প্ৰব্লেম দিয়ে পাছলৈকে। আজি একো নকৰে কিন্তু পাছলৈকে বহুত হাৰ্ম হব। এনেও আমাৰ পৰা গোটেইখিনি বস্তু লৈয়ে লৈছে তুমি চাবাচোন। তুমি কিবা এটা ভাবি থাকা। ভাবি থকা থকা বস্তু এটা ইনষ্টগ্ৰামত নেক্স আহিয়ে যাব ইনষ্টাগ্ৰাম বা ইউটিউবত বা
আহি যায় আহি যায় মই কেতিয়াবা ভাবি থাকো ন যোনটো বস্তু ত সেইটো মানে সেইটো বস্তুে বাৰ ৰিপিট আহিয়ে থাকে।
অ' তে ভাবাচোন তে কিমান? কিমানখিনি এতিয়া ষ্ট্ৰং হৈছে ফোনটো মানে ইমান ষ্ট্ৰং হৈছে যে মই ভাবি থকা বস্তুতটো বাৰ- বাৰ আহি থাকে।
সেইটোৱে
তোমাৰ মনৰ কথা এতিয়া মানে পঢ়িব পৰা হৈছে, মানে কেমেৰাটোৱে ধৰা আমি ভাবো যে কেমেৰাটো আমি অন কৰা নাই চছেভত আছে, সেই কেমেৰাটোও চাগে আমাৰ পৰা কিবা কিবি লৈ লব পাৰে, একো ক ডাঙৰ কথা নহয় আজিকালি ফোনটোৰ কাৰণে মানে।
গম পাইছো। ছ'চিয়েল মিডিয়া ক'ব গ'লে এইটো প্ৰতেষ্ট কৰিব লাগে দেই সেইটো উঠাব লাগে। ছচিয়েল মানিছো ছ'চিয়েল মিডিয়াত তোমাৰ এ আই দি বহুত ভাল হয়। কিছুমান পঢ়া শুনাও জানিব পাৰি বহুত কিন্তু কিছুমানে যে এ আইটো যে তোমাৰ বেয়া ৰাস্তাত ইউজ কৰে যে
বেয়া ৰাস্তাতে টো ইউজ কৰি আছে আজিকালি বহুতে। আৰু তুমি আমাৰ ইণ্ডিয়াৰ মানুহখিনি বহুত পপুলেশ্যন কিন্তু এতিয়া ধৰা চাইনা বা হেৰি সিহঁতৰ নিজৰ নিজৰ এপচ আছে জানা যিটো এপছ মানে বেলেগে ইউজ কৰিব নোৱাৰে। কিন্তু আমাৰ আমি যিবিলাক এপছ ইউচ্ কৰোঁ, সেইবিলাক চৱেই ইয়ুজ কৰে। ত আমাৰ পৰা মানে বস্তুটো নিবলে সহজ। বহুত সহজ আৰু তুমি ভাবিছা নিকি যে মই কটো ক্লিক কৰা নাই হেৰী কৰা নাই মোৰ পৰা নিব নোৱাৰে। কোনটো ডেট ফোনটো পৰাই লৈ যাব সিহঁতে অতমেটিকেলি লৈয়ে লৈছে। আজি কালি কিমান কানেক্ট কৰি কৰি থাকিব লাগে।
সেইটো এতিয়া এই বিলাকক কি কৰা ভাল হয় মোবাইলডাল নচলালেও নহয়। মানে এই, এতিয়া যদি মই তোমাক সঁচা কথা কৈছো দেই। ইনষ্টা যদি মই এদিন মানে এদিনো মানে অলপ সময় যদি ৰাতিপুৱাটো উঠি পেলাই যদি মই নাচাও ন প্ৰথম মই ইনষ্টাই মানে পগলা খোৱালি সংগ মানে ই মানে ইনষ্টাটো লাগিবই মোক যিমানে যি নহওক লাগিলে চব বাদ দিম খালি মোৰ ইনষ্টাটো লাগিব আৰু হোৱাটছএপে নালাগে মোক সেইটো ক্ষেত্ৰত।
সেয়াই আজিকালি সেইটো মানে হেৰি হৈ গৈছে মানসিক ধ বা বেমাৰ হৈ গৈছে চবৰে।
সঁচাকে আৰু কিবা মানুহে চাবাচোন চকো। চকু তকু চকু বেমাৰ হ'ব লৈছে মানুহবোৰ কিবা কিবা অহংকাৰী নিচিনা হব লৈছে মানে হেৰিবোৰ চাই চাই। এইটোৱে সেইটো সন্দেহ কৰিব লৈছে তেনেকুৱা হৈ গৈছে। সেইটোৱে আৰু ইমান কিবা কিবি হৈছে।
উম তাকে ইয়াত তেতিয়া হ'লে আৰু পাছত চচিয়েল মিডিয়াৰ ওপৰত কথা পাতিম আমি।
ঠিক আছে তেন্তে মই তোমাক কালি ফোন কৰিম মোক ক'বাচোন হা মই মানে সখন কিবা কিবি কৰিব লাগিব দেই নহ'লে এনেকে হ'লে নহ'ব।
অ ঠিক আছে দিয়া ৰাখিছো আহ দিয়া।
ঠিক আছে।